হেল্ল'
আহ হেল্ল'
অ', বন্ধু শুনা পাই আছা?
অঁ অঁ পাই আছোঁ
কি কৰি আছানো?
মই এনে অলপ টুপনি মাৰি আছো, তুমি?
অ', ময়ো এনে বহি আছিলো ৰবা তাকে তোমাকে কল কৰিলো আৰু।
অ', সেইটো অ কথাটো ঠিকে ক'লা তুমি আমি বহুত দিন হ'ল কথা বতৰা এতিয়ালৈকে পাতা নাই।
তাকেটো এতিয়া মানে টাইমেই নোপোৱাা হৈেছচোন।
সেইটোয়ে সময় আজিকালি কোনে ভাবো আৰু সময় মানে ক'ব লগা অল সময় মানে সকলো ব্যস্ত হৈ গৈছে আজিকালি।
তাকেটো আগৰ দিনবোৰে ভাল আছিল, আমি কিমান সময় পাইছিলোঁ ন।
উম সেইটোযৱে, যেতিয়া সেইটোৱে এটা যেতিয়া মানুহে ডাঙৰ হৈ যায় যাই থাকিব লাহে লাহে সময় নিজে নিজে কমি যাই থাকিব মানে।
তাকে মানে মানে ফাষ্ট হৈ যায় ন বস্তুবোৰ ইমান মানে জল্দি পটককৈ গুচি যায় সেনেকুৱা হৈ যায়।
উম সেইটোে ক'লো মানে সময় লাগে কেনেকে হঠাৎ পৰিৱৰ্তন হৈ গ'ল কোনো ক'বই নোৱাৰে এতিয়া।
অ সটো
এটা টাইমৰ পৰা লাহে লাহেকে গৈছে যেতিয়া ইমান জোৰকে যাই আছে সময়।
অঁ অঁ, পিছে কিবা খাল নাই?
এতিয়া বিশেষ ইমান একো নহয় ভাত আছিলো আচাৰ দি খালো। তই?
অঁ, ময়ো মানে আজি মাংস আনিছিলে তো মাংসদি খালোঁ আৰু।
কি কোৱা ভালে ন মোৰ আবানল
হেল্ল'
অ ভাল পাইছে ন প ন মই
হেল্ল'
হেল্ল'
অঁ, শুনা পাইছানে?
অ', পাই আছো।
অ', মানে মাংস আনিছিলে দেউতাই ত মাংস বনাইছিলে মায়ে ত মই সেনেকালে খালো আৰু।
উম ভালে, মইতো মোৰো ঘৰত আমাৰো ঘৰত মাংস আছিল মই খাব নোৱাৰো এ। সোৱাত নাই, বেমাৰ হৈছে তো, মাংস দি ভাত কল বিয়াবিলাক যি দিও ভাত খাই খোৱাদ নাপাম নহয় তইকাৰণে আচাৰ দিয়ে খাই আ ছো
অ', অ' তাকে, ঠিকে আছে। বাকী পিছে কি কৰি, কি কৰিবা আৰু এতিয়া?
এতিয়াতো আৰু সেইটোয়ে, লাইকে ৰখি আছোঁ ৰখি আছোঁ এতিয়া কাম কৰিব লাগিব আৰু ল' এইটো মই অলপ অলপ ফুৰি লওঁ কিবা যদি আছে কৰিব লগা সেইবোৰ কৰিলোঁ, ডাইৰেক্ট নেক্সট মাহৰপৰা কামত সোমাই যাম।
মজা
তই?
অ' বিজনেচ চিজনে নকৰা নেকি মানে?
আৰে ভাই বিজনেচৰ কাৰণে বহুত কষ্ট কৰা লাগে, টকা ইমান নাই।
টকা মানে কি আৰু অলপ মানে পইচা গোটালেই হৈ গ'ল আৰু ইমান টকা নালাগে নহয়। আমি ডাঙৰ বিজনেচটো নকৰো।
সত লৈ পিনে কুৱা না।
আমি ইমান ডাঙৰ বিজনেচ নকৰো নহয় যে এঘাল টকা লাগিব।
তথাপিও এটা সৰু চৰা এটা দোকান দিবৰ কাৰণে আজিকালি লাখ লাখ টকা লাগে, গম নাপোৱা নেকি তই?
অ' দোকান মানে তেনেকুৱা আৰু অলপ মানে দোকান চোকান নিদিওঁ, অলপ বেলেগ ভাবি আছিলোঁ, ট্ৰেভেল এজেঞ্চি খুলিম বুলি ভাবিছিলোঁ ৰ'বা।
অ' পাৰ।
ট্ৰেভেল এজেঞ্চি মানে আমি মানে মই মইতো তুমিতো জানাই মই অলপ ফুৰি চুৰি ভালে পাওঁ ত' ট্ৰেভেল এজেঞ্চি মানে মানে ষ্ট্ৰেঞ্জাৰ্ছবোৰক আৰু বেলেগ বেলেগ ষ্টেটৰপৰা অহা লোকবোৰক মানে আমি মেনেজমেণ্ট কৰি কেনে মানে ঘূৰাব নিম আৰু তেনেকুৱাকে।
উম, উম, বুজিছোঁ মই তোৰ কথাটো, পাৰা এনেকে তহতে কৰিব পাৰা। পাৰ তহতে। বিজনেচটো ইমান বেয়া নহয় ভালে আছে।
টিলা ৰবা।
সেইটো যুনটো এজেঞ্চিটো মানে এজেঞ্চি খলবি মানে?
অ' মানে এইটো দেখাই পাই থকাচোন আজিকালি চচিয়েল মিডিয়াতে, ইয়াত ট্ৰেভেল এজেঞ্চিবোৰ মানে ষ্ট্ৰেঞ্জাৰছ লগবোৰক যে লৈ যায় মানে পেকেজ হিচাপত তেনেকুৱাকে ভাবিছিলোঁ আৰু।
উম, ভাল এইটো, কথাটো ভাল ভাবিছ। কিন্তু অলপ মাথা, এতিয়া অলপ অলপ বছ টো কম আছে আৰু ইমান চিনাকি আছে নেকি চাৰ্ভিচত তহতৰ।
কি কি কলা?
চিনাকি আছে নেকি চাৰিওফালে?
অ' চিনাকি মানে আছে কিন্তু মানে লগবোৰো মানে আৰু এটা মোৰ মানে এ স্কুলৰে বন্ধু আছিলে সি মানে খুলিছিলে আৰু ত' মোক সিয়ে অলপ বুজাইছিলে আৰু এনেকুৱা কেনেকে চলে আৰু এইটো।
প্ৰফিট হৈ আছে মানে তোৰ স্কুলৰ লগৰটোৰ?
অ' তাৰ বোলে মানে ঠিকে চলি আছে আৰু মানে ই সিও ষ্টাৰ্টহে কৰিছে বোলে কিন্তু মানে অলপ ইনষ্টাগ্ৰামত মানে এড চলাই দিছিলে ত' মানে কলে কলবোৰ আহি গৈছিল। ছিলে আৰু বুকিঙৰ কাৰণে।
উ, ভালে তেতিয়াহ'লে।
মানে মেনেজমেন্ট মানে কৰিব পাৰিব লাগিব আৰু মানুহবোৰৰ লগত মানে কথা পাতিব লাগিব। কমিউনিকেশ্যন তেনেকুৱাকে আৰু।
উম। বুজিছোঁ ত' মই তোৰ কথাটো ঠিকে।
আমাৰচোন জানাইচোন নৰ্থ ইষ্টত কিমান জগা আছে ফুৰিব। অৰুণাচল আছে, মেঘালয় ত' তেনেকুৱাকে পেকেজবোৰ ওলাব লাগিব আৰু।
উ ঠিকে কৈছো একদম তই বস্তুতো মই তই কথাটো বুজি পাইছো।
সেনেকুৱাকে ভাবি আছিলো ৰবা এতিয়া মানে মেনেজমেণ্ট অলপ কৰি আছিলোঁ আৰু কেনেকুৱাকৈ কি কৰিব পাৰি। লাইচেঞ্চো লাগে অলপ ট্ৰেড লাইচেন্ঞ্চ লাগে ন, তো ওলাওঁতে অলপ টাইম লাগে আৰু।
উম সেইটোয়ে ওলাই ল অলপ ই জল্দি পাৰজ কৰি লো। ভাল হ'ব।
অ সেইটোৱে আৰু এনেকুৱাকে মানে ভাবি আছিলোঁ আৰু লাইচেঞ্চটো ওলাই কেনে ত এটা সেনেকুৱাকে ট্ৰেভেল এজেঞ্চি খুলি ত' এনেকুৱাকে আমি লৈ যাম আৰু মানুহবোৰক।
উম বুজিছো মই তোৰ কথাটো ঠিকে ভাবছো তই।
কি মানে ভইচটো অহা নাই বন্ধু অলপ জোৰকে কোৱাচোন।
টেভেল এজেঞ্চিটো কেতিয়া তহঁতে
ট্ৰেভেল এজেঞ্চি সেইটোৱে মানে ৰিচেন্টলি মানে এতিয়াই খুলিম আৰু মানে ট্ৰেড লাইচেন্ঞ্চটো আহক ত অলপ তেনেকুৱাকে অলপ কৰিম আৰু। ডকমেণ্ট ভাৰিভেকেচনৰ চব কামবোৰ ক্লিয়াৰ হৈ গ'লে হে মানে হ'ব আৰু।
অ আচ্ছা ত সেইটো জল্দি কৰা। ডকমেণ্ট ভেৰিফিকেশচন বোৰ জল্দি জল্দি কৰি দে।
অ সেইযয়ে তাকে লাগি আছিলোঁ মানে এইকেইদিন, এইকেইদিনতো বন্ধও আছে ন আমাৰ তাকে তাকে লাগি আছিলো।
উম। পাৰ যদি এইটো বছৰৰ তেষ্ট ষ্টাৰ্ট কৰি দে, পূজা দৰ্গা পূজা যে আহি আছে দুৰ্গা পূজাৰ আগত য ষ্টাৰ্ট কৰিব পাৰ ভাল।
অ অ এই সেয়াই ঠিকেই কৈছা তুমি একদম মানে ফেষ্টিভেলৰ আগত মানে কৰিব পাৰিলে একদম মানে পূৰা প্ৰফিট হ'ব আৰু।
উম সেইটোৱ কলো এতিয়াটো অকল বেলেগ ডাঙৰ এনেকুৱ ফেষ্টিভেল নাই, এতিয়া অকল মই জানাতটো অকল দুৰ্গা পূজা এটা ডাঙৰ ফেষ্টিভেল লাগি আছে। তাৰ পিছত তাত আগলৈকে একো বেলেগ
অ তাকে দূৰ্গা পূজা আহি আছে, দেন দুৰ্গা পূজাৰ পিছত দেৱালী আহিব।
উম সেইটোয়ে সেই দুটা পূজা আৰু দেউালীৰ কাৰণে অলপ পেক থিক আছে অলপ ৰেডি কৰ
অ তোমাৰ মতে এনে ক'ত ক'ত নিয়া ভাল হ'ব এনে তোমাৰ মানে হিচাপত আৰু।
অ সেইটো ভাবি আছো কি কৰো চাও।
কি কৰো চাও।
কি কৈছা?
অ সেইয়া মই মানে মই মানে এনে ভাবি থৈছিলোঁ আৰু যে অৰুণাচলৰ পিনে লৈ যাম আৰু টাৱাং এটা ত তেনেকুৱাকৈ আৰু এইফালে মেঘালয় ইপিনে আমাৰ আছে ছিকিমৰ আৰু দাৰ্জিলিং। তেনেকুৱাকে পেকেজবোৰ ওলাম বুলি ভাবি আছো। ছিলো আৰু কাজ আমাৰতো আছে নেশ্যনেল পাৰ্ক কাজিৰঙা অসমত। উ ঠিকেইছ লগতে এতে আৰু বহুতো অসমত অসমতো বহুত এনেকুৱা জোগা আছে যাব পাৰা।
যেনেকা কাজিৰঙা গলি, তাৰপাছত আমাৰ বেলেগ বেলেগ ৰাষ্ট্ৰীয় উদ্যয়ান কেইটাত যাব পাৰা। মাজুলী, বৰপেটা এনেকাে বহুত জেগা আছে তো অসমতো
অ তাকেইতো মানে সেনেকুৱাকে কৰিম বুলি ভাবি আছিলো আৰু এই আৰু মানে
মানুহ বিলাকে অসমৰ এনেকুৱা সত্ৰ-সত্ৰ থকা জাগাবোৰ যাই বহুত ভালো পায় আৰু পাৰ্ক চাৰ্কেইটা যাই বহুত ভাল পায়,
অ' সেইটোয়েতো আমি মানে এনেকুৱাকে মেনেজ কৰি দিম আৰু।
উম, ঠিকে।
বাহিৰৰপৰা অহা মানে মানুহবোৰক আমি মেনেজ কৰি দিম আৰু।
চেষ্টা কৰি থাকা বন্ধু।
অ' সেইটোতো চেষ্টাটো কৰিবই লাগিব আৰু কি কৰা আ, হেয়েই।
বুজিছ নে মোৰ কথাটো তই? উ কৰি থাক। সেইটোয়ে ক'লো ট্ৰাই কৰ, ট্ৰাই নকৰাকৈ হাই, মানে ৰখি নিদিবি।
অ', অ'। তাকে ট্ৰাই কৰি আছোঁ ৰ'বা। বাকী তুমি একো কৰা নাই নেকি এনেকুৱাকে অলপ বিজনেছ টাইপ। মই এনেকোৱা ভাবিছিলো কিন্তু এইবোৰ কাৰণে বহুত চিনাকি লাগে, মোৰ ইমান চিনাকি নাই। চিনাকি মানে ফাৰ্ষ্ট অ'ফ অ'ল চিনাকি মানে প্ৰথমতে নহয় ন' ষ্টাৰ্টিঙত, মোৰো নাছিলে ত' অলপ অলপ কে বাঢ়ি যায় আৰু চিনাকিবোৰ।
উম, সেইটোৱে। এটা কাম প্ৰথমে তইতো কৰিল, তোৰপৰা অলপ মই আইদিয়া চাইদা পাই গেলে মানে পিছত মই নিজেও ভাবিব পাৰিম এইবোৰ কথা।
অ' হেয়াই আৰু। মোৰ মানে মোৰটো আৰম্ভ হৈ গ'লে ত' তুমিও ষ্টাৰ্ট কৰিব দিবা পাৰিবা আৰু। যদি তুমি ইচ্ছা আছে।
উম, সেইটোয়ে তই কৰ।
অ' মইতো কৰি আছোঁ ৰ'বা মানে প্লেনিং চলি আছে, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামটো হৈ গ'লে ত' মই ষ্টাৰ্ট দি দিম আৰু পুৰা।
উম, ঠিকে ভালে দে।
পেজ চেজো খুলি লৈছোঁ ইনষ্টাগ্ৰামত। তুমি অলপ তুমি অলপ এডভাৰ্টাইজমেণ্ট কৰি দিবা আৰু যে আমাৰ বন্ধু এটাই খুলিছে এনেকুৱাকে ত' যাবা আৰু যদি কোনোবা ইচ্ছুক আছা।
মই এইটো দি দিম দে, এইটো টেনচন ল'ব নালাগে, মই মোৰ লগৰ কেইটাকো কৈ দিম। সিহঁতে চাই দিব।
অ' চাই দিব। অ' সেইটোৱেতো। তুমি অলপ, তুমিও হেল্প কৰি দিবা আৰু নিজৰ লগৰ বুলি।
উম, সেইটোততো টেনশ্যন ইমান ল'ব নালাগে, মই অলপ আছে মোৰ কেইটামান মানে অলপ মানে ফেমাচ মানে অলপ।
অ', অ'।
সিহঁতক কৈ দিলে সেইটো তই চাই দিব, ইমান টেনশ্যন ন'লবি।
অ' সেইটোৱে আৰু মানে এনেকুৱা
বাকী দেখা যাব আৰু পিছত যে কি হয় নহয় সেইটোয়ে আৰু।
অ' তাকেইতো।
কথাটোতো বুজিলি নাই কথাটো। উম, সেইটোৱে।
দিয়া তেনেহ'লে ৰাখো আৰু।
উম, উম, দে ঠিক আছে।
দিয়া।